হেল্ল' উম ক'ত আছা?
ঘৰত-
কি কৰিছ?
শুই আছো।
অ তোৰ হেৰি উম। এ কুকুৰে ভোকা শুনিছো পোৰা ভোকি আছে।
চ মহয়
এই এইবিলাক হেৰি তোৰ বুজিছ কিন্তু ৰ ওৱান চছেকেণ্ড ৰ শুনিছা উম উম এইবিলাক মানে এতিয়া তোৰ হেৰি এয়া উম আৰু মই ভাবিছো এই ছাগলী পোহা কথাটো।
ছাগল, পুহিব পাৰিম আৰু
উম আমাৰ পিছপানে যে জেগাখন আছে।
আহ
দিছে নহয়।
দেখিছো দেখিছো।
সেইকণ প বৰা হেৰি কৰি দিম বনাই দিম জেগাকন। অ তটো দু এনে মেদি এটা গড় লপিনাই দিম এটা গড় লপিয়াই দিম মই তোক দেখাইছিলো যে
অ অ
তেনেকা হা
উম।
এ দি দিম তাৰপিছত। উম এইপিনে তোৰ ছাগলীয়ে পাত ইমান ভুল লাগিব ন পাত ক'ত পাম চাগে
পাত এই পথাৰ চথাৰ গছ গছনি আছে নহয় এই তোমাৰ আগতে ফুটবল খেলিছে ফিল্ডখন যে তাত পাইতো পচ চাত আছে।
জটি টোৰ আ এইটো এৰাল দি দিওঁ কিবা কুকুৰে চুকুৰে কামুৰিব নিকি?
কুকুৰে নাখাম ম এইনে ইমান কুকুৰ নাই আমাৰ বাৰ চাই থাকে নাই আমাৰ ছাগলীও আমাৰো আমাক এইখিনিও চাব পাৰিব।
উম ন।
উম কুকুৰে ভোৱা নাই কিন্তু মানুহৰ ধেই আছে। চু কেনেকে পাই থিক নাই।
নাই আমাৰ গ'লে গ'ল আও বুইছ
উ চাই থাকিব লাগিব বাৰু
এটাই আমি সেই কামটো কথা কৈছো দিয়া।
অ, অ।
তই বনালি পান কাৰ্ড? এনেকুৱা কিবা কিবি?
পানকাৰ্ড বনাব দিছো দ আহি আছে। দে আহি পাবই আৰু।
অ সেইবিলাক বনাই সেইবিলাক বনাই চনাই আমি উম উম হে দিয়া তাত সোমাই পইচাটো কিমানকে দিব লাগিব এটা সেইটো বিজনেচটোত মানে আমাৰ?
তই ধৰি ল তই তিনজনী মান ছাগলী উঠালি ত তেতিয়া হ'লে দহ বা পাঁচ কে দিবই লাগিব। তিনিজনী ছাগলি উঠাব হলে। তই যদি বেছি পাঁচ ছয় জনীক উঠাবলৈ হব, মানে দহ বিছ এনেকুৱা পেল এনেকুৱা মানে যদি ভৰাও, তেতিয়া মানে ধুনীয়াকে আহিব ছাগলী।
আমি যদি এটা, এটা যদি বিছ মানকে দিওঁ দছটা ছাগলী কিমানমান বহিব? দচটা মাইকী ছাগলী?
দছটা মাইকী ছাগলী ন? যদি ধৰি লও আমি তিনিমুহীয়া ধৰ পোৱালি এটা আনিলো, তেতি এতিয়া ছাগলীত তিনি চাৰি হাজাৰ টকাকে আহি যায়। এতিয়া আমি এটা মানুহৰ ঘৰৰ পৰা উঠালো তেতিয়াহলে ডিচকাউণ্ট চিচকাউণ্ট দি মেলি আমি পাই যাম, দহটা বাৰটা ছাগলী আহি যাব আমাৰ তাত।
দহটা, বাৰটা ছাগলী ন?
উম ধুনীয়াকে আহি যাব। বেছি হলেও কম নাই কিন্তু দে।
উম, ইউ-ইউটিউবত চাইছিলো তাত মানে তোৰ অ আহ মানে ওপৰত গঁৰাল দিলে তলত এনেকে হেৰি কৰি ললে মানে হেৰি হয় মানে বুইছ। তোৰ মাতটো ভালকে আহা নাই, তই ফেন চলাই থৈছ নেকি? এই ফেনখন অফ কৰি দেচোন অলপ অফ কৰি দিয়া।
ৰখ-ৰখ-ৰখ।
চলাবি বাৰু। অ তেতিয়াতো হেৰি, উম তাৰ যদি হেৰিকে দিওঁ, ছাগলী এটাত কিমান মান পৰিব?
ছাগলী তিনি, চাৰি হাজাৰ টকাত আহি যায় বাৰু দেই ছাগলী, ধুনীয়া ছাগলী। মানে পোৱালি আৰু ধুনীয়া পোৱালি।
অ যাৰ ঘৰত তিনি, চাৰি হাজাৰকে হয়, তেতিয়া পাৰি কিন্তু। দেই
অহ, ছাগলী সোমাই যাব। তই মিনিমাম চাৰি হাজাৰকে ধৰচোন এজনীত। ত ত আমি যদি ত্ৰিছ হাজাৰ টকা যদি ছাগলী কিনো, কিমান আহিব?
আহিব কিন্তু দেই, ভালেমান আহিব কিন্তু। ত্ৰিছ হাজাৰকৈ যদি আমি ছাগলী হেৰি কৰো উম, গঁৰালটো বনাওতে বাহ ক পা আনিম? বাঁহ চাহ এইবিলাক লাগিব নহয়।
বাঁহ, বাঁহটো ফিৰিতে পাম নাই, তোমাৰ পৰা উঠাই দিলেই হল।
আমিতো মাঘৰ বিহুত হেৰি কৰিছিলো না তেনেকে। বাঁহৰ এটা বানিক তেনেকোৱা মা চা অলপ আনি উ গঁৰালটো মানে বনাব লাগিব। তোৰ ধৰ উম তই বনাব জানই।
গঁৰা়লটো বনাব পাৰিম বাৰু। খালি চকাৰ গীয়াৰ লগাব লাগিব না কিনাৰত।
উম তা বনামটো আমাৰ ইয়াতে না।
অ।
ঘৰতে বনাম পিছফালে। দুটা চালি পৰিব, ন?
আহ দুপ্ত চাৰে কৰিব। কাম এটা কৰিব পাৰি কিন্তু শুনচোন ধৰি ল' ফাৰ্ষ্টততে। এখনে চ চাং বনালো, অলপ ডাঙৰকে কচু গছখিনি কাটি মেলি তাত আমাৰ গোটেইখিনি ছাগলী, গোটেইখিনি সোমাই থাকিব গোটেইখিনি চাগলি নিলে ঞিয়ৰি থাকিব গোটেইখিনি।
মানে মই বুজা নাই ভালকে ক?
নহয় কচু গছ খিনি যে, কচু কচু গছ খিনি আছে যে এইফালে যে বগৰি গছজোপাৰ ওচ ওচৰত। মানে বৰগজোপা ওচৰৰ পৰা কচু গছ খিনিলৈকে। এটা ধৰি ল বহল চাৰি ফুট, দীঘল দৰ দহ ফুট। তেতিয়া মানে ধুনীয়াকে গোটেইখিনি চাই থি যাব।
আমা। উ ছাগলীখিনি, উম, তোৰ বগৰী গছৰ পৰা কাটিবা দিব নেকি ন?
বগৈ ডালখনিনিক দিলে হ'ল।
এ কাটি দিলেও প্ৰব্লেম নাই বাৰু আমাৰ। বহ গছজোপা। কিন্তু বগৰী নাখওৱে।।
বগৰি নেখাই বাৰু
বুইছ।
উম।
তাই ত্ৰিছ কৰি দিম অ ধুনীয়াকে হ'ব।
এয়া এিছ কে
ৰাতিটো বাৰু মই চাই থাকিম, ৰাতি মই নুহো, দিনত ধৰ মই বাৰটা মানত। হেৰি হৈ যাওঁ না, উঠো হে ত মানে তই, ত সেইটো টাইমত চাবি।
সেইটো তাইমত ছাগলী দানা চানা খোবাইপিনে যে মুখ হাত ধুই কিবা এটা। খাই পথাৰলৈ ছাগে লৈ গলো।
উম পাত চাত কি পাত খাই ভাল পায় বেছিকৈ ছাগলীয়ে?
চাউলে পাকৰি পাত বেছি ভাল হয়ৰে। ৰাসত পাই এইবিলাক।
কৰি পাত কত পাম?
এই ঘুটুক হতৰ তাত সেইখিনিতে আছে নহয়।
কুদ পাৰট ম ন কোনটা?
গুটোক হতৰ মন্দিৰটোৰ কাষত দেখা নাই ক পাটৰ গছজোপা?
অ মই তোৰ অ সেইখনতে পাৰি বাৰু। ভাত চাত খালি নাই?
ভাতটো মই ৰাতিপুৱাটো খালো, দুপৰীয়াটো খামগে আৰু অলপ পাছত।
আজি খেলিব যাবি নে?
সেইদিন মই যাম চাগে ৰে যি গৰম ঠাণ্ডা হ'লে যাম।
খেলিব যোৱা যদি যাব পাৰি ন? মই বাৰু মই বাইকত যাম বাৰু বাইকখন ওলোৱাম।
উম।
আৰু বহি আমিকেইটা।
হ'ব দে তই আৰু মই গুচি যাম।
কিন্তু হেৰি তাৰ পৰা গুচি যাব আৰু ল কৰি দুটা। তেতিয়া আমাৰ মানে তাত খেলি ভালেই লাগে দেই। তাৰমানে ফিল্ডখন ডাঙৰটো।
অ।
ফিল্ডখন ডাঙৰ হলে মানে ভাল হৈ ন। এনেই তোৰ, ভালুকপুং যোৱাৰ কথা আছিলে সদিনা কি হ'বা।
এক তাৰিখে যাম বাৰু এফালৰ পৰা মই ঘৰৰ পৰা মানে পইচা পাব আছে পইচাটো দিব পাৰো ঘৰৰ পৰা। খুৰী এজনি ধাৰত বিছা সেই টো ওনতিশ তাৰিখে ঘৰৰ পৰা সাতশ বা আঠশ টকা পাম আৰু খুৰি এজনীয়ে দিব ছশ টকা, খুৰিএজনীৰ দিব ছশ টকা পাব আছে।
সাতশ আঠশ টকা লবি
উম।
সেইটো লৈ বৃন্দাচ যাম আৰু টো হৈ যাব তাৰপিছত আমাৰ খালি এতিয়া মেইন ফকাচ কৰিব লাগে আমাৰ বিজনেচৰ ওপৰত
তাৰ কাৰণে আমি কামটো কৰিব লাগিব।
কামটো কৰিম তাত পেকেটিংহে কৰিব লাগিছে ন।
পেকেটিং আ পেকেটিংটো কৰিলোহেঁতেন মানে কষ্ট এতিয়া কৰিললো যেতিয়া ছাগলী ফাৰ্ম খন খোলোতে কষ্ট হব খালী সেইটো যে ঘৰতে খাব আৰামো কৰিব পাৰিম
ঘৰত থাকে সেইটো বে তাতকে তত এতিয়া যদি ঘৰত যদি হেৰি কৰ কিবা এটা কৰ তেতিয়াতো বেছি ভাল হ'ব তাত মানতো ছুটি নাপাবি ছু তি লম বুলি ক'লে এতিয়া উম এতিয়াতো নিজৰ ঘৰতে একদম পুৰা বিন্দাছ এতিয়া ধৰ তোৰ ধৰ কিবা এটা কাম আছে হা এতিয়া মই চালো মোৰ কাম এটা এটা আছে মই গলো তই ছালি তেনেকে
অহ
হেনেকে পাৰি কিন্তু
পাৰিম।
বুইছ
বুজিছো বুজিছো।
তেনেকে তোৰ তই চালি তহ মই চালো
উম।
তেতিয়া মানে কি আৰু পইচাটো মানে পাম কিমান ধৰ মা যেতি- বছৰত যদি বাৰ লাখ মান এই বাৰ লাখটো বহুত বছৰত যদি ধৰ ছয়, পাঁচ লাখ টকা এটা যদি পাওঁ
আহ,
তাই ধৰ আঢ়ৈলাখ আঢ়ৈ লাখ কে ধুনীয়াকে বাইক চাইক কিনি একবছৰতে বাইকখন, লাগেই দি বহুত দৰকাৰ
অ লাগে বাৰু দেই বাইক এখন
এনে তই কি বাইক ভাল পাওঁ
মোৰ বুলেট
বুলেটৰ কোনখন
উম আমাৰ চানিটা দেখত আছিলে যে
চানি তাত এখন আছিলে মানে কোনখন মম
এ নামটো ম কিবা এটা আছিলে মই পাহৰি থাকিলো ৰয়েল এনট্ৰেটাখন তাৰ যে এখন আছিল জে দেখানাই
উম উম
কপা এখন আছিলে সেইখন দেখি থৈ গৈছিলে সেইখন মজা লাগে
বাইক এখন ল'বতো লাগিব মোৰো মানে বাইক এখন লবলে মনটো আছে কিন্তু সেইয়া পইচাহে নাই কামটো কৰিলে তোৰ পইচা চইচা অলপ হ'ব তেতিয়াহে মানে তোৰ বাইক খন মানে ল'ব পাৰিম।
মই চাগে ভাবিছো বাইক নলৈ ছেকেণ্ড হেণ্ড কাৰ লৈ মই হেৰি দিওঁ নেকি ভাড়া মাৰিব দিওঁ নেকি
উম সেইটো বাৰু খুন্দো দেই তাতো পইচা আছে
তাত ধৰিক বাইকখনলৈ মোৰ পইচা যাব। কাৰখনত পইচা আহিব।
কাৰখনলৈ পইচা আহিব কিন্তু এনেই বাইক চাইক হোৱাৰ বিলাক মতে অকণমান খেলি মেলিহে এইবিলাক মানে অকমান হেৰি বহুত ঘাট মাত
সেটো হয় বাৰু
উম টো
হেটমেট আকৌ লাইচেঞ্চ নাথাকিলে দিগদাৰ হেলমেট নিপিন্ধিলে পুলিচে ধৰিব।
এইবিলাক বহুত প্ৰব্লেম হৈ যায় হ'ব দে ৰহ মই তো অকমান পাছত ফোন কৰিম ৰহ উম ঠিক আছে হ'ব দে